হেল্ল'
অ মোৰ ভস্ত আহিছে
অ শুনি আছো
অ অ কি কৰি আছা
এনেই বহি আছো
অ আচ্ছা ভালে বাকী গৰম কেনে আছে তোমালোকৰ ফালত
আজি বহুত গৰম দিছে
অ অ অ
তুমি কি কৰি আছা
ময়ো এনেই আছো অলপ বহি কেনে বাকী ভাত চাত খালা
হাত খোৱাই নাই ৰবা মায়ে বনাইহে আছে
আহ চাহ কেইটাও ভাত খাব পিছে
আমাৰ দছটা মানত খাওঁ
আহ ঠিকেই এইটো টাইম ভাল হয় খোৱাৰ কাৰণে
তোমাল ক হল হাত
নাই আমাৰ অলপ দেৰিকে খোৱা যায়
অ অ
টাইম লাগে মানে দেৰি হয় বহুত
অ
িকে বাকী আৰু খবৰ পাতি খুৰা খুৰীৰ কেনে আছে অ আচ্ছা ঠিকেই তেয়া হ আৰু তুমি দিছে ই এতিয়া বাকী পঢ়াটো কমপ্লিট হলে হোৱা নাই তোমাৰ
মোৰ প্ৰথনাা কমপ্লিট হোৱা নাই ৰবা
অ অ উ
এই এইবাৰ ফৰ্থ চেমৰ এক্জাম দিলো হে
অ আচ্ছা পিছে ইণ্টাৰ্ণশ্বিপ কত কৰিবা
ইণ্টাৰণশ্বিপ মই কলেজতে কৰিম বুলি ভাবিছো
অ ভালে মলত ইণ্টাৰশ্বিপ আছে কৰিবা নেকি
কেনেকুৱা আছে
মানে ইয়াতে তুমি কলেজত ইন্টাৰ্নশ্বিপ কলে তুমি কি মানে কিমানতটো একো প্ৰফিট নহয়
উম উম
মোৰ য'ত আছে তাতে মানে যুই কৰা তুমি তিনি মাহত গোটেই মানে মানে অফিচত যিমান যি যি কাম কৰে সকলোৰে তুমি নলেজ পাই যাবা
আচ্ছা
তোমাৰ তাতে টেলি পৰাঢ আৰম্ভ মানে কম্পিউটাৰ ৰিলেটেড যিমান যি কাম আছে সকলো সকলো শিকাই দিব
অ তেনেহলে তুমি সুধি চাবাচোন
মানে আমাক কৈছে মোক কৈছে দহজন মানুহ লাগে মানে দিব কাৰণে ত মই ভাবিলো দিম তোমাৰ তুমিতো মোৰ একদম ভাল বন্ধু আছিলা তুমি মত জুিয়ৰ হয় ভাল হয় মোৰ লগত ত ভাবিলো তোমাক দিব পাৰো মানে মই তাতে কৰিো মই ই্বটো তাতে কৰিছিলো যে মই দিলো পিছত বন্ধ টাইমত এই সময়তে তাতে মই ইন্টাৰ্শ্বিপটো কৰিছো ত তুমি যে কৰা মই তোমাৰ কথা ক'ব পাৰিম তমাক লৈ ল'ব
অ তুমি কবা মই কৰিম দিয়া
অ ঠিক আছে মই তেতিয়াহ'লে মই ছাৰজনক জনাই দিম
উম উম উম হ'ব মই কৰিম দিয়া
ঠিক আছে মই ছাৰজনক কৈ দিছো তুমি নহলে মই আজি ছাৰজনক জনাই দিম তুমি চাৰজন ক মেছেজ দি দিবা মোক ৰোহিত দাই বা ইমান চাৰ এই দাদাটো মেছেজ দিব দিছে
অহ
অ তেতিয়াহ'লে তোমাৰ কামটো হৈ যাব
উম উম ঠিক আছে
উম বাকী কোৱা আৰু কিবা অ অ ঠিকে আছে ঠিকে আছে ঠিকে আছে ইতা মই এই অফিচত কাম কৰি আছো এ এমেজন অফিচ চা তমে মই কাম কৰো
অ অ
তাৰে মানে এটা চুপাৰভাইজাৰ হিচাপে মই পাইছো কামটো ত তাতেই মই সোমাই গলো সেনেকে আছো তাতে মই কাম কৰি
অ কিমান দিন হ'ল
অ এই ছয়মাহ মান হ'ল
অ ভালে চোন
অ সেটোয়েই মানে অলপ কষ্ট আছে আৰু সেইটোৱে কষ্ট সকলো কামতে মানে এই কম্পিউটাৰ লে বহুত কাম কৰিব লাগে মানে চকু তকু বিষাই যায় পুৰা মাথাত মূৰতো বিষ উঠি যায় এনেকুৱা কাম মানে অলপ
সেইটো হয় বাৰু বেছি কম্পিউটাৰৰ আগত থাকিলেও সেনেকুৱা হয়
উম সেইটোয়ে বুজিছা তুমি কথাটো আৰু অলপ ন
উম
বাকী তোমালোকৰ কি একজামটো যে হৈছে নেক্স ইয়াৰ ক্লাছ কেতিয়াৰ পৰা হ'ব ইন্টাৰ্ণশ্বিপৰ কলেজত যে গৈছা
অ নেক্সট আকৌ আগষ্টৰ পৰা ক্লাছ হ'বই আমাৰ
অ ইণ্টাৰ্ণশ্বিপটো আৰু মানে কি জুলাই মাহত হ'ব
জুলাই মাহত ইণ্টাৰ্ণশ্বিপটো হ'ব এতিয়া এক তাৰিখৰ পৰা কৰিবই কৈছে
অ ঠিকে মানে ভালেই তেতিয়া হ'লে এনেকে ইন্টাৰ্ণশ্বিপ টো তুমি এটা কাম কৰা ভালকে কৰা হা মানে ইণ্টাৰ্ণশ্বিপত মানে যি শিকিবা মানে ভালকে শিকা মানে তাতে মানে ভালকে শিকিলে মানে ত পিছত কাম দিব তাতে কম্পিউটাৰ ৰিলেটেড বহুত বস্তু শিকায়
উম
মানে আমাক মই তাতে কৰিছিলো নহয় কম্পিউটাৰ ইমান ভাল ইমান বস্তু শিকাইছে ইমান বস্তু শিকাই মই গোটেই সকলো বস্তু জনা হৈ গৈছিলো সেইটো কাৰণে অ সেই তুমি অলপ গুৰুত্ব দিবা সেইটোৱে কলো পাৰ যদি বেছিকে অলপ ইন্টাৰ্ণশ্বিপত অলপ গুৰুত্ব দিয় তেতিয়াহ'লে তোমা কাৰণে অলপ মানে সুবিধা হ'ব
উম
উম
তুমি কথাটো পাতি দিবা মই কৰিম দিয়া
উম আৰু চোন কামাখ্যা মন্দিৰতো ইণ্টাৰ্নশ্বিপ চলি আছিল কিবা তাতে কৰিছা নেহকি কামাখ্যা মন্দিৰতো
কামাখ্যা মন্দিৰটো মই শুনিছিলো অম্বুবাচী মেলাৰ
অ
কিন্তু মানে সেইটো কৰা নহল মোৰ মানে ঘৰৰ পৰা দূৰ হয় অলপমান। আৰু টাইমিংটো নিমিলে। উম মৰ্ণিং। মৰ্ণিং তেতিয়া ৰাতিপুৱা চাৰে ছয়ত মানতে যাব লাগে ঘৰৰ পৰা। সেনেকুৱা টাইপ
উম উম।
মোৰ অসুবিধা হয় অলপমান যাব কাৰণে।
উম সেইটোকে ঠিকে
এতিয়া অ' বোলো এতিয়াতো ওচৰতে হ'ব ন তুমি যেতিয়া তুমি যিটো কথা ক'লা মানে কম্পিউটাৰে
উম।
সেইটোতে মোৰ সুবিধা হব সেইটোৱে যাম।
উম ঠিকে ক'লা চাও এতিয়া যি হয় ভাল সেইটোয়ে কৰা কলেজতো যদি ওচৰত হয়।
উম। ওচৰতে কৰিব লাগিব। আৰু ভালকেও শ মই শিকিবও পাৰিম।
সেইটোয়ে কলো ওচৰত যদি হয় যিটো ভাল হয় তোমাৰ মণে সেইটোয়ে কৰা মই কম।
ইিপটো হ হয় ন মানেটো পাছত ম আহে সেইকাৰণে টো ইনৰ্টানশিপটো কৰিব দিয়ে
উম।
কাৰণে
ঠিকেই ভালেই ভালকে এইবোৰ কৰা আৰু বাকী এক্জামটো শেষ হ'ল এনে ইণ্টাৰশ্বিপটোতো আৰু দুদিন মান আছে কেইদিনমান আছে। কিবা ফুৰিব চুৰিব যোৱাৰ আগত বা গ'লা নেকি যোৱা নাই নেকি তুমি।
নাই ফুৰিব যোৱাই নাই যাম বুলি ভাবিহে আছো লগৰে বিচাৰি পোৱা নাই
কি কোৱা?
অ'।
ব'লা মোৰ লগত বলা শ্বিলং যায় আহে।
ব'লা কেতিয়া যাবা।
যাম মানে এইটো সপ্তাহত এনে একবাৰ মানে ৰাইডত যাম চাগে মই অকলে যাম বুলি ভাবিো স্কুটি লৈ ননে যায় ঘূৰি। ম বুলি ভাবিছিলো।
অ'।
আহা তুমি যাব পাৰা ভাল লাগিব তাতেক যাই এইকেইদিনতো ইয়াতে গুৱাহাটীত বহুত গৰম দি আছে তো সেইটো কাৰণে ভাবিছো অলপ শ্বিলঙৰ পৰা। আহোঁ মই এেনেকে ভাবিলো অলপ মানে।
অ' তেনেহলে মোকো লৈ যাবা।
অ' আহিবা মই মানে এইটো তোমালোকৰ ইটাৰশ্বিপটো মানে কিমান তাৰিখে হব কৈছা।
আমাৰ ইন্টাৰশ্বিপ টোো এ জুলাই পাঁচ তাৰিখৰ পৰা হোৱা কথা আছিল এতিয়াো তুমিয়ে ক'লা ন। ন তোমাৰ চিনাকি আছে বুলি।
অ' তাতে কৰা যদি কৰিব পাৰা।
অ' তেতিয়া টাইমিংটো মিলাই ল'ম আৰু বেছি দিনটো কৰিব নালাগে।
নাই নাই মাত্ৰ এই পোন্ধৰ দিন।
অ', অ' তেনেহলে ঠিকে আছে।
মানে পোন্ধৰ বা বিশ দিন হ'ব পাৰে ম তাতকে বেচি নাযায় আৰু ম বেছি। সিদিন হ'লে আমাৰ তাত তমি বহুত বস্তু শিকিব পাৰা কলেজত মানে ইমান একো নহয় নয়। আৰু এটা মানুহ বেছি নাথাগে। পাঁচজন চাৰিজন মানুহ যদি হয় এইবোৰতো গুৰুত্ব দি মানে শিকাব চাৰজনে
অ'।
আৰু হ'ব পাৰে পিছত মানে কি জানা সেইটো পৰা তুমি কামো পাব পাৰা।
অ'- অ', ভালেই হ'ব ন।
সেইটো তুমি যদি কাম যদি পাই যোৱা এনেকে তোমাৰ নিজৰে কাৰণে ভাল হ'ব। বা বহুতো সুবিধা হৈ যাব তোমাৰ বহুতো জাগাত এনেকুৱা মানে চাৰ্টিফিকেত টো মানে গভৰ্মেণ্ট হয়।
অ'।
অসম চৰকাৰৰ কিবা এনেকুৱা চাৰ্টিফিকেট বোলে কিবা হয়। মই ইমান ভালকে গম পোৱা নাই কয় হেনো ত' মানে তোমাৰ কাৰণে বহুত সুবিধা কৰি দিব চাৰ্টিফিকেতটোৱে। ভৱিষ্যত কামৰ কাৰণে ত' তুমি সেইটো কৰি ল'লে ভাল মই ভাবিছো। মই নাম্বাৰটো দি দিম মই নাম্বাৰটো আজি মই তোমাক হোৱাটছআপত দি দিম। তুমি কথা পাতি ল'বা হা।
অ', কালি- কালি দিনত ফোন কৰিলেও হ'ব।
অ', কালি তুমি ছাৰজনক ফোন মাৰি কৈ দিব মই নম্বৰটো দিছো বুলি এনেকে। চাৰে লৈ ল'ব তোমাক। ভালে আছে ছাৰ্জন তোমাৰ টেনশন ল'ব নালাগে।
অ'- অ', ঠিক আছে।
বাৰ।
বাকী ফুৰিব কোনদিনা যোৱা ফিক্স কৰা। আৰু যদি চানডে যাওঁ।
অ', আৰু কিবা কৈ আছিলা কোৱাচোন।
বোলো ফুৰিব যদি যোৱা আৰু যদি কোনোবা লগৰ আছে লৈ ল'বা তোমাৰ।
মানে মোৰ যদি লগৰজন তোমাৰ কাৰণে অসুবিধা হ'ব মোৰ স্কুটিত এজনে মানুহে যাব পাৰিব।
অ'-অ'।
দিয়াচোন চাও কি হয় এতিয়া পিছলৈ দেখা যাব আছে মোৰ লগৰ আছে মানে যাব পাৰে মানে কৈছে সেনেকুৱা সিহঁতৰ মানে স্কুটি লৈ যাম অ সিহঁতে বাইক আ বাইক আৰু স্কুটিলৈ এনেকে যাওঁ।
অ'।
এতিয়া কি কৰে মানে সিহঁতে কৈছে যাও নাযাবও পাৰো ত' সেইটো মানে মোৰ ত' যাম অ ঘৰম মানে সহ্য নহয় আছে আৰু মোৰ তাতে কিবা কাম আছে অলপ। সেইটো মানে যাম মানে এতিয়া কামটো খতম কৰি আহিব পাৰিম ফুৰিও আহিম দুজন দুটা কামে হৈ যাব মোৰ। মানে অলপমান কিবা তোমাৰ চাইন কৰিব লাগে মোৰ, যাব লগা হৈছে। অ', মানে অফিচৰ মানে কিবা এটা আছে যাই কেনেবা সেইটো চাইন কৰি আহিব লাগে বোলে কিবা। আৰু কিবা বস্তু আছে সেই বস্তুটো লৈ নিম মই যাই।
ভালে হ'ব তোমাৰ তেনেহ'লে ফুৰাও হ'ব কামো হ'ব।
মই সেইটো কাৰনে ভাবিলো যাও মানে বিশেষ কাৰণ নাই মোৰ। কিন্তু তোমাৰো যে ক'ত যোৱা নাই যদি তুমিও যাব পাৰা মোৰ লগত সেইটো ভাবিলো।
অ'- অ', যাম দিয়া হ'ব মই ফ্ৰী আছো।
উম, অহ পাই ইমান গৰম দি আছে এইকেইদিন।
বাপৰে আজিতো বৰষুণো নিদিলে একদম দিনত ইমান গৰম দিছে।
গতিকে কালি বৰষুণ দিব ভাব
এতিয়া কিন্তু বিজুলী মাৰি আছে বৰষুণ দিবও পাৰে।
নাই- নাই এনেই এবোৰ।
তাকেটো।
গম পাও মই নিদিয়ে বৰষুণ।
কি যে বতৰ হ'ল আৰুটো আছেই জুলাই মাহটো আ আছেই আগষ্ট মাহটো আছেই।
সেইটোয়ে মই ভাবি আছো কি হব ইমান ভয়ানক গৰম দি আছে
উম
চাও ৰবা মই এতিয়া ভাবি আছো পিছে এতিয়া কি ভাবিলা আমাৰ কলেজটো শেষ হলে কোনটো কলেজত যাম বুলি ভাবিছা
কলেজতো খতম হলে এতিয়া মই এম এ এম এটো পঢ়িম বুলি ভাবিছো অ ৰিজাল্ট যদি ভাল হয় তেনতিয়া হলে ভালকে পঢ়িব লাগিব
অ আমাৰ অফিচত মানে চিট থাকিব পাৰে মই তোমাক লৈ লম দে টেনচন লব নালাগে অ মই বৰ্তমান চুপ চুপাৰভাইজাৰ হৈ আছো ত মই এবছৰ ভিতৰত মই অলপ প্ৰমোচন হৈ যাব
উম
প্ৰমোচন হলে মই তোমাক মই মই যত আছো সেইটো ধই চুপাৰ ভাইজাৰত মই বহাই দিব পাৰিম
অ অ ভালে হ'ব তেতিয়াহ'লে তুমি মোক কবা কিন্তু বেলেগক নকবা
অ অ তুমি আমাৰ ভা কম দে টেনশ্যন ল'ব নালাগে এইটো কথা
অ
বাকী অলপ চাও কি হয় এতিয়া সেইটোৱে ওপৰতে নিৰ্ভৰ কৰে
অ ভালকে কৰি থাকিবা হালে কাম খিনি
উম সেইটোয়ে মই কামটোতো ভালে কৰি আছো সেইটো কাৰণেতো মোক শ্বিলঙত যাব দিছে এইটো কামটো মানে বেলেগ কাকোও কোৱা নাই মেনেজাৰে ডাইৰেক্ট আহি মোকে এই কথাটো কৈ দিছে
অ ঠিকে আছে ভালে
সেইটোয়ে আৰু এতিয়া দেখা যায়
উম উম
উমম বাকী এটা কেইটাত টোপনি মাৰিবা আজিচোন বহুত গৰম দিছে টোপনি মাৰিব পাৰিবা নে ৰাতি
তাকেহে এতিয়া কি বা কৰো গৰম সেনেকে থাকিব লাগিব আৰু
উম সেইটোয়ে কথা
অলপমান ভাত চাত খাই বাহিৰত বহিব লাগিব বাহিৰত বতাহ মাৰি থাকে
সেইটোয়ে ভাতটো খাই অলপ বহি খাই এনেকে অলপ